অহ। কি কৰি আছা?
এ এনে ভাত খাই শুই আছো।
হয় নেকি অ, কলেজত যোৱা নাই আজি?
গ'লো, আহিছো হে কলেজৰ পৰা, আহি কিনে ভাত খালো, ভাত খাই এতিয়া আৰাম
হয় নেকি? অ ভাত কি দি খালা?
ভাত, এনে আলু ভাজি আৰু মাছ
হয় নেকি? অ আলু ভাজি তুমি মাছ খোৱা? এতিয়া এতিয়া ল'ৰা ছোৱালীয়েচোন মাছ খাবয়ে নিবিচাৰে আমাৰ ল'ৰা ছোৱালীয়ে। এতিয়া তুমি মাছ খাইছা ভালে কৰিছা বাৰু।
আহ ডাঙৰ মাছ বাৰু, সৰু মাছ নহয়।
হয়, সৰু মাছ খালে বেছি ভালহে। চক
সৰু মাছতো খাব- খাব বেয়া লাগে। সৰু মাছতটো কটা বেছ চি।
কটা বেছি, তেলত দি খা খাবা। যেতিয়া পিয়াজ দি বনাই, তাৰ পৰা উঠাই লৈ তেলত ভাজিবাচোন, তেতিয়া বহুত ভাল লাগে খাই, তুমি খাইও ভাল পাবা, আমাৰ ইহঁতকো হেৰি বনাই দিওঁ সেনেকে তেলৰ পৰা উঠাই, ভাজি কিনে দিওঁ। বহুত ভাল পায় খাই। তুমি সেনেকে খাবাচোন।
খাও- খাও। চন্দা মাছতটো বেছি ভাল
অ, চন্দা মাছ মানে আমাৰ ঘৰত বেছি চলে। উম অ' ইহঁত কিজনীয়ে মানে চন্দা মাছটোহে খায়। আৰু মাছটো কি কৰে জানে? কেঁচাই বনালে, আমি পিয়াজ দি ভাজিলে আমি ভাল পাওঁ। থুপথুপিয়াকে অকনমান বনালে, ভাল পাওঁ। সিহঁতে কি কৰে, অ' তেলত দি মচমচীয়া দিলেহে খায় আও। সেইডোখৰ আকৌ তৰকাৰীত দিলেও নাখায়। তুমি কেনেকে খোৱা?
মই সেনেকে তেলত দি কেনে তৰকাৰীত দিলে বেয়া পাওঁ। তেলত দি কেনে
অ'। নহলে আমাৰ কেজনিহতি একে আমি এ নহ'লে
অ' সেনেকুৱাই আৰু।
অ' ব্ৰইলাৰ মাংস খোৱা নে নোখোৱা?
খাওঁ ব্ৰইলাৰ মাংস।
অ' ব্ৰইলাৰ মাংস কেনেকে, তুমি বনা- বনোৱা নে না তোমাৰ মায়ে বনায়?
মায়ে বনায়। কিন্তু ছব্জিৰ লগত বেয়া পাওঁ আৰু।
অ' চব একে কোম্পানী মানে আও। এতিয়া আমাৰ ছব্জিৰ লগত দিলে নাখায়। এনেই সুদা পিয়াজ দি বনাৱ? অ' বনাওঁ। এ- এজনী একদম বগা ভাল কিডখৰ- সেই কিডখৰহে খায়। আকৌ তাৰ পৰা আকৌ তেলত উ উ ফ্ৰায় কৰি দিলে তেতিয়াহে খায়। এনে নাখায়।
অ' - অ' চব্জি লগত খাই ভাল নালাগে।
অ' তুমি এতিয়া কলেজত পঢ়িছা- কলেজত পঢ়িছা যে কিহত পঢ়িছা?
দিয়া পঢ়ি আছোঁ।
অ' কোন চেমিষ্টাৰ পঢ়িছা?
এইবাৰ ফোৰ ছেমিষ্টাৰ ফাইনেল দিছোঁ আৰু।
অ'। আৰু এতিয়াতো চাৰি বছৰ কৰি দিলে চাগে? নহ'লে এইবাৰ পাছ কৰিলাহেঁতেন। এতিয়া আকৌ এবছৰ পঢ়িব লাগিব চাগে?
অ' আকৌ এবছৰ পঢ়িব লাগিব। উপায় নাই। চাৰি বছৰ কৰি দিলে আৰু।
হয় নেকি? অ'। মই মানে কি জানা? কালি তোমালোকক দেখিছিলোঁ। তোমাৰ মাকে, তোমাকে দেখিছিলোঁ, আমাৰ ৰাস্তাইদি যোৱা। তোমাৰ চুলিখিনি ইমান ধুনীয়া, তো কি কৰিছা তুমি চু-? কিবা সানিছা নেকি চুলিত? ধুনীয়া চিধা যে। নাই ইষ্ট্ৰেট কৰি আনিছা নে? নে কিবা সানিছা?
অ' ইষ্ট্ৰেটে কৰিছিলোঁ। ঈদৰ আগতে কৰিছিলোঁ ইষ্ট্ৰেট।
অ' হয় নেকি? ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে চুলিখিনি। একে পুৰা চিধা হৈ আছে কিবা, আৰু বেলেগ কিবা সানা নেকি?
সানো কেতিয়াবা মাজে- মাজে ন', ইস্প্ৰে কৰোঁ। পাৰ্লাত যাই।
অ' উফি হয়নে নহয় তোমাৰ মাথাত?
নাই-নাই। উফি নাই। ইষ্টেট কৰিলে
অ' উফি হ'লে হেৰি কৰিবাচোন
কি? মোৰ ছিষ্টাৰ এজনী আছে। তাইৰ তামাম উফি আছে। হা? হয়।
উফি হ'লে মানে কি সানিব লাগে জানা নে নে নেমু ৰস একদম তেলত দি নাৰি কল তেলত দি তেনেকে গুৰিত সানিবা চোন তেতিয়া উফি হলে ভাল হৈ যায়।
ভাল হয় নেকি?
অ হয় ভাল হয়।
অ মোৰ চিষ্টাৰ এজনী আছে বাৰু উফি।
হয় নেকি অ সেনেকে কবাচোন আৰু নহ'লে হেৰি কৰিবা হেৰি বজাৰৰ পৰা মিঠি গুটিটো আনিব দিবা মিঠি গুটিটো ৰাতি তিয়াই থবা। তিয়াই থৈ লৈ তাৰপিছত পানী খিনিও খাব পাৰে তিতা নহয় এতিয়া মিঠি গুটিটো পুৰা পিচিবা। পিচি লৈ তেতিয়া তেনেকে মানে গুৰিত সানি সানি দিলে সেই হৈ যায় অ আ কি কয় উফিটো মৰি যায়। তাৰ তাৰ পিছত আৰু এটা কিবা এটা জবাব ফুল নে কি কয় যে এই আমি আমাৰ গাঁওৰ জেগাত দাৰিয়া ফুল বুলি কয় এতিয়া তোমালোকৰ তাত কি বুলি কয় নাজানো। সেই দাৰিয়া ফুল টো আনি লৈ তাৰপিছত আকৌ তাৰ পৰা কুমলীয়া কুমলীয়া পাত কেইটামান আনিবা। আনি লৈ হেৰি মিক্সাৰত পিচিবা ধুনীয়াকে মিক্সা ৰত পিচি তেতিয়া ধৰি লওক সানিলে গোটেই চুলি খিনিতে সানিবা সানি ললে এতিয়া যেনেকুৱা তোমাৰ চুলি ধুনীয়া হৈ আছে তেতিয়া ষ্টেট নকৰিলেও ঘৰুৱা হিচাপেও ধুনীয়া হব চুলি খিনি একদম চিগনা এটা উঠিব। ধুনীয়া ধুনীয়া দেখিব চুলিখিনি। বুজি পাইছা? আমি গাঁৱৰ জেগাত আমি ‌সেইৰ ষ্টেট কৰিব সেয়া ইমান পইচা ক'ত পাওঁ আমি দুখীয়া মানুহ। এতিয়া আমি সেইবিলাকহে সানো গাওঁ জেগাত।
সেইটো হয় আমাৰো।
তোমালোকৰ পিনে মানে কি হয় নেকি
পইচা আৰু নিযুত মইনা পইচা পাই গোটাই কেনে ইষ্টেট কৰিছো আওঁ।
হয় নেকি?
কলেজ পঢ়িছো যেত তিয়া অলপ কৰিছোঁ আও।
অ' কিয় তোমালোকৰ দা - হেৰি দাদাই পইচা কিয় নাই? তোমালোকৰ দাদাইচোন গাড়ী চলাই, তাৰপিছত আকৌ তোমাৰ এ দেউতাইচোন ঠিকাদাৰ কৰে, তোমালোকৰ টকা নাই নেকি?
ঠিকাদাৰ কৰিলেও মোক ইমান পইচা নিদিয়ে নহয় আৰু সিহঁতৰ
কিয় নিদিব এজনীয়ে ছোৱালী আকৌ পইচা নিদিব। তুমি খুজিব জানা নাই। হে ভুলাই ভুলাই খুজিবা চুন তেতিয়া এনে দিব। তুমি ভুলাবা নাজানা চাগে আৰু সেইটো কাৰ কি নিদিয়ে? এইবাৰ হেৰী গৰমৰ বন্ধত ফুৰিব যাবা নেকি?
গৰম বন্ধত ফুৰিব যাম কিন্তু ইণ্টাৰ্শিপ এটা আছে সেইটো কৰি লৈ তেতিয়াহে যাম আও।
কিমান তাৰিখলৈ শেষ হ'ব?
এতিয়া চব এতিয়া হেৰি এশ বিছ ঘন্টা কৰিব দিছে।
হয়।
আমি ধৰি ল যিমান দিনে খতম কৰিব পাৰো সেইটো নিজৰ কথ
অ' সোনকালে শেষ কৰি হেৰি ফুৰিব যোৱা যদি কবাচোন সোনকালে শেষ কৰি আমাৰ ছোৱালী কেইজনীও যাব, তুমিও যোৱা যদি আকৌ তোমাৰ মাৰ লগত মই একেলগে পঢ়িছো নহয় তোমাৰ মাৰ লগত মই বেষ্ট ফ্ৰেণ্ড, বুজি পাইছা? মোৰ কথা কবাচোন। মোৰ কথা কবাচোন। অ' তেওঁ লগ ধৰিছে বুলি। গৰমৰ বন্ধত ফুৰিব যাব বোলে মোক লগ ধৰিছে অ' হেৰি যাম নে এনেকে সুধিবাচোন? আৰু নহ'লে যদি যোৱাটো হয় যদি তোমালোকৰ পৰিয়ালে আৰু আমাৰ পৰিয়ালটোৱে যদি যোৱা হয় তেতিয়াহ'লে হেৰি কৰিবা তোমালোকৰ গাড়ীখনৰ কথা দাদাক কৈ চাবাচোন, নিয়ে নেকি? এইবিলাক এতিয়া যে এইবিলাক প্ৰজেক্ট কৰা সেয়ে তোমালোকে ফুৰিব যে যোৱা তাত এতিয়া চৰাই চিৰিকটি কিবা আকৌ বাঘ ভালুক দেখিবা সেয়াও ফটো মাৰি আনি সেয়াৰ ওপৰতো হেৰি ৰিছাৰ্চ কৰিব পাৰিবা।
অ সেইটো হয় বাৰু।
সি যে ৰিচাৰ্চ কৰাটো, আৰু ঘৰত থাকি কৰা টো বহুত ব্যস্ত বুজি পাইছা?
উম।
এ এতিয়া নিজে চাই আহিব লাগে। আকৌ কি কৰিম জানা এইবাৰ? এইবাৰ যদি ফুৰিব যাওঁ তেতিয়া মানে ঘৰতে ৰা লৈ যাম তোমালোকৰ টিভিন লৈ ল'বা। আমিও তিভিন লৈ লম। কি বনাবা ক কবা আকৌ। মাং সহে নিয়া নে? আলু ভাজি হে নিয়া এতিয়া তোমালোকে যদি মাংস নিয়া, আমি যদি আলু ভাজি নিওঁ। তেতিয়া খাই ভাল নালাগিব নহয়। নহ'লে তোমাৰ পৰা তোমাৰ ভাগৰ খিনিয়ে পিলে খাই দিম।
হ- হ -হ।
অ। কবা কি নিয়া। তিয়া আমি গোটেইকেইটাই যাম। বুজি পাইছা? এনেই নহলে ঘৰত যদি টিফিন নিনো তেতিয়া হ'লে হেৰি তাত আকৌ ৰাহা বা খোৱাকৈ গ'লে, এ একদম বহুত হেৰি সময় যায়গৈ, একো চাবই নাপাওঁ যোৱা বছৰ গৈছিলো, একো চাবয়ে নাপালো। হেৰি লৈ গৈছিলো, কাৰিকৰ লৈ গৈছিলো, কাৰিকৰ লৈ যাই তাত বনাইছো। বনাই লৈ, এ পাচলি কৰি থাকোতে, ধুই থা কোটে গ'ল। কবি নিছো, মটৰ নিছো, বিলাহী নিছো, মূলা নিছো। এইসোপা চব আমি মাইকী মানুহ বিলাকে কাটি থাকোতে সময়টো গ'লগৈ। বুজি পাইছা? একো চাবয়ে নাপালো উঠি ফুৰিবই নাপালো। আকৌ পানীও বহুত দূৰৰ পৰা আনিব লাগে। তাপিছত অলপমান আহি খাই বৈ লোৱাৰ পিছত ভাগৰ লাগিল আ চাবই নাপালো একো। তথাপিও অকনমান চালো আৰু, এশিঙীয়া গড় দেখিছো। আকৌ বাঘ দেখিছো, ভাল ভালুক দেখিছো। আকৌ আৰু এখন কিবা গাড়ী এ নাম চাম নাজানো আৰু ইমান। আমি আগৰ দিনৰ মানুহ যেটিয়া আৰু। সেইখন গাড়ী উঠিলে বোলে সেই আঠশ টকা লাগে। এতিয়া সেইখন গাড়ীত উঠিলে কেতিয়া বেলেগ ফালে যায়। চাই আহিব পাৰে। হে আমি বোলো ইমান টকা নিয়া নাই নহয়। আঠশ টকা নিয়া নাই নহয়। মান- এটা মানুহৰ প্ৰতিয়ে যদি আঠশ টকা লাগে, তেতিয়া আমি আকৌ কেনেকে যাম মানুহ গৈছোঁ। আমি জাপ-জোপ ঢোলত দহ- বাৰটা যাম, আঠশ টকা দিম, সেনেকে নামানে। সেইটো কাৰণে নগলোঁ আৰু। বেলেগ যোৱা দেখিছোঁ। বেলেগ মানুহবিলাকে বা, পইচা দিব ভয় নকৰে। ইমান যাব পাৰে। বহুত মানুহৰ বহুত দূৰৰ - দূৰৰ পৰা আহিছে। এ চব মানুহ সেনেকাই গৈছে। ইয়াত তোমালোকে ইস্কুলৰ পৰা যোৱা নাই নেকি? হয় নেকি?
উম, গুৱাহাটীত গৈছোঁ। তাৰ পিছত পবিতৰাত গৈছোঁ প থম। তাৰ পিছত ক হেৰি পপিতৰাত গড় চাইছোঁ। তাৰ পিছত আকৌ, আমি টিভিং লৈ গৈছ ছোঁ বাৰু তাত ধা নাই।
টিফিন লৈ গ'লে মানে ভাল আৰু। কি বনাই নিছিলা?
অ'। তাৰপিছত আকৌ হেমন্ত যে প্লেচটো নতুনকে বনাইছে গুৱাহাটী
হয়। হয়।
পাৰ্কখন যে বনাইছে হেমন্তই
অ' গম পাইছোঁ। এতিয়া তাত কি কি আছে আমিতো দেখি পোৱা নাই। তুমি দেখি আহিছা যদি
তাত মানে কি আৰু, বহুত ফুল আছে। চিনাই টো ভাল লাগে। তাৰ পিছত আৰু মানে এনেকে তাৰ যে তলত মানে বহুত ওপৰত আৰু চিচাৰ আছে। তলত মানে মাটি আছে আৰু। সেয়া সেয়া এটা জেগা আছ যে সেয়াত খোজ খোজ কাঢ়িব লাগে। খালি ভৰিৰে খোজ কাঢ়িব লাগে আৰু। চেণ্ডেল পিন্ধি নহয়।
অ' চেণ্ডেল পিন্ধি খোজ কাঢ়িব নিদিয়ে মানে?
নাই চেণ্ডেল পিন্ধি নিদিয়ে চি ছাৰ টো ভাগি গ'লে চব তলত পৰি যাব গ
হয় নি?
অ' তলত মাটি আৰু ওপৰত চিচা।
এদিন যাব লাগিব চাব। এতিয়া আকৌ যাবা নেকি?
আকৌ মানে এতিয়া যাব নোৱাৰো আৰু মানে এডোখৰ জেগাতে যাই থাকিব ভাল নালাগে আৰু।
অ' এনে দেই তোমাৰ মায়েও দেখা নাই, ময়ো দেখা নাই এদিন ওলাবা তোমালোকৰ গাড়ী আছে দাদাক কবা আৰু পটকে এদিন ওলাবা গৰমৰ বন্ধতে যাম আৰু এদিন। ফুৰি আহিম গ কিনো হব আ, তেলৰ খৰছ টো দিম দিয়া এনেই নাজাও নহয়।
হ'ব সেইটো কথা নাই বাৰু।
হ'ব দিয়া নহ'লে মাৰ লগত কথা পাতিবা। যদি যাই ওলাবা মই এতিয়া ৰাখিছো হাঁ।